ন পায়
অ সেইকাৰণোতো কৈছো এই পাকঘৰ।
উম কি আছা
আছোঁ ভালে
অ
অ
চাহ খালি
আহ খালো ৰ তহঁতে খালি
অ খালো ৰ খাৱা নাই মই চাইে চিঙৰা খালো
চিঙৰা খালি
উম
কিয় চাহ নাখালি আজি
হেই এপাৰ ঠাণ্ডা খালো
মোৰ খালো মই খালো কিহেদি এই অৰিয়হ বিস্কুট চাহ আৰু এই ভুজিয়া ছিলো
অ
সেয়ে খালোঁ
ঠিকে আছে দে
মাই কি কিৰ্চে
মাই আছে এনে মোবাইল চাই আছিল
উ মোবাইল চাই চাই চাগে চাৰ্জ খিনি নোহাই কৰিছে
উম চাৰ্জ নহা কৰি পেলাইছে
উম কি কবি আৰু এই বুঢ়া বয়সনতাৰ মাত
উম।
অ বুঢ়া বয়সত মোবাইল খুটছি।
এ আজিকালি চব তিৰিৰে
অ
টোপনিয়ে নাহে বোলে মোবাইল নাচালি।
অ।
মোবাইটো ধ্বংসও কৰে মানুহক ভালো কৰে।
উম। অ সেই ঘৰৰ কাম কিমান আগবাঢ়িল?
এ আগ বাছি অলপ চলপ। আধা ৱাল গাঠা হৈছি, হা?
বোলো আজি মানুহ হৈছিল না নাই গঠোফা?
আহিছিল হাপবেলা কৰি গুচি গ'ল ৰ, আকলাই আহিছিল এটা হাজেৰিটো অহা নাই এই জোগালিটো
কিয় আহা নাই?
নাহিল দেখোন সি গুচি গে'ল বলে এটা ৰাস্তাৰ পৰা।
কিয় বা কি বা হ'ল?
অ তাৰে বোলে যোনটো মেইন হেৰিটো কামেলাৰ তাৰ বোলে ভাত-চাত খাওঁতে দেৰি হ'ল।
সেইকাৰণে।
অ ভাত-চাত খাংতে দেৰি হ'ল চাৰে আঠটা বাজি গেল, টাইম আ দেৰি হৈ যোৱা কাৰণে সি বোলে গুচি গেল ঘৰত খং উঠি পেলাই।
অ অ মানে বহুত টাইম চাগে ৰখি আছিল তাৰপিছত সি চাগে মেইন মিস্ত্ৰীটো চাগে আহাতে আহাতে নটামান বাজিল,
অ অ।
সেইকাৰণে হয় পায়।
সেইকাৰণেতো, তাৰে পিছত আৰু এটাই আহিল মেইন মিস্ত্ৰীটো আহি পেলাই এটা মান বাজাক লাগি কৰলাক কৰি পেলাই আৰু গুচি গেল সিও আধা কৰি পেলাই।
উম।
আধা নকৰলাকে।
উম।
সেইকাৰণে কালি কৈছো মাটি বহালি হ'ল এটাই এটাই ওৱালখিনি গাঁঠলি হ'ল যিখানি বাকী আছে বোলো। সেনকে কৈছো, কিবা কৰে কালি আহে না নাহে
অ। আৰু এনেও ভালে হৈছে দে আধা বেলা কৰি কিনে গুচি যোৱা কিয় জানানা? কাৰণ আজি দেখোন বৰষুণ আহিছিল।
আজি আধা বেলা কৰি কিনে যোৱাই ভালে হৈছে কাৰণ আজি বৰষুণ অহা নাই। বৰষুনজাক মিনিমাম ছয়টামান বজালৈকে দিছি পাঁচটা-ছয়টা সেইখিনি টাইম এনেওতো বহিয়ে থাকিল হয়। অ সেইখিনি টাইম বহা কাৰণ বৰষুণ দিছি এতিয়া কাম নকৰে সেনকে একবেলাটো গুচি গেলাক হয়।
অ সেইটো ভালে হৈছি সেই কাৰণে।
অ সেইকাৰণে আধা বেলা কৰি কিনে গুচি যাই ভালে হৈছে।
উম, এতিয়া মায়ে কোনে কৈছিল ৰ' কালি সোনকালে ওলিয়াই দিছে অলপ।
উম, ঠিকে আছে দে। ভাত-চাত খাইছিল নে নাই?
ভাত খাবা খোজা নাছিল তাৰে পিছত আৰু জ'ৰ কৰিলো ভাত খিনি খাই যাওক ইমান কষ্টকে বনাইছো ইমান গৰমত আপনাৰ লগত লাগিও আছো উম ময়ো লাগি লাগি কেনে ভাতো বনাইছো খাই যাওক খাই যাওক খাবা খোজা নাছিল
অ কি বনাই দিছিলে আজি
হা
কি বনাই দিছিলি আজি
আজি দালি বনাইছিলো কণী বইল তাৰে পিছত সে সেই অ কঁঠালৰ গুটি আৰু ভাত কেৰেলা ভাজিছিল মায়
অ।
সেনেকে ভাত খাইছে আৰু আচাৰ
ঠিকে আছে দে।
উম, খাই-বই গেছি আৰু।
অ। কালি আহিব
উম, আহিব ৰ' কালি।
উম, ঠিকে আছে দে আজিও কোনোবা আহিছিল নে নাই?
আহা নাই ইয়াতে বৰষুণ জাক আহিল না পিছৰৰ যাবাৰ সময়তে
হয় নিকি নাহিল মানে আজি
সেইকাণে আজি নাহিলে
অ ফ'ন চ'ন কৰা নাই
ফোনো দেখোন লাগাই নাই তাইৰো মোবাইলটো বেয়া হৈছিল নহয়
কি হৈছে
মোবাইলটো সেইদিনা হঠাতে চুইচ অপ হৈ গৈছি
তাৰপিছত
চুইচ অপ হৈ যায় ফালে খালাই নাযোৱা হৈ গেল টিছনত লৈ যাওতে বাইদেউহতৰ ঘৰত যায় কেনে এ'কো বোলে টিপাও নাই মোবাইলটো এনে থৈ দিছি তাছত এনে এবাৰ টিপলাগ বোলে টিপাৰ লগে লগে চুইচ অপ হৈ গৈছে
অ
পেলে খোলা নাই সেনেকে মবাইলটোৱে তেজ ধেৰি দোকানত দি থৈ আহছি ভাল কৰবা এতিয়া ভাল হয় ন নহয় বা
হয় নিকি
উম
অ কিমান মান যাব বোলে
অ যাব বোলে বহুত ন মান ন হাজাৰ মান যাব লাগব চাগে
বাপ্পা ঐ ন হাজাৰ টকা গেলে দেখোন তাই নতুন মোবাইলে পাবু এই
সেইকাৰণে তই ভিন্দয়ে কৈছি ভাল কৰবা নহলগে আৰু কিনি দিম দে এটা বুলি কৈছি ভিন্দৱে
অ ভিনদেও গেল নেকি
ভিন্দই গেছি টাউ
কোনদিনা আহিব
শুক্ৰবাৰে আহিব নিকি?
শুক্ৰ বাৰে।
উম'
অঁ'
শুক্ৰবাৰে আহিব চাগে।
ঠিকেই আছে দে।
উম হুম' মোৰতো ভাত চাত নবনা।
ভাত চাত মানে ভাত চাত বনাম ৰ ইতাতে বনাম ৰ আহি গ অলমান দেৰিকে বনাম।
অ'
কনতে বনাও দি।
বাহঃ
তন্তে বনালি।
এই আমাৰ দিনৰে আছে ৰ চব। নবনাই বোলে ইতা আৰু মাই। ভাতকেৰেলা আ হেৰি সেই ভাজিছিল কণী বইল দালি।
অ' ঐ ইতা মানে একো নবনাই।
নবনাও বুলি কৈছে কিন্তু, বনাব লাগিব ক'ত আৰু নবনালে হ'ব সেই আঞ্জা নাখাও আৰু।
ভাত নাখাও বুলি কবি।
অঁ'
কাৰণ সুদা আৰু সেই দিনৰ ভাজাই দিয়া আৰু খাম না।
অঁ নাখাও নৱাৰো খাবা।
অ' খাম ন মানে খাবি না আৰু সেনে আৰু কথা মই হ'লিতো নাখালো হয়। অঁ সেইকাৰণে বনাবা দিবি কিবা।
সেইটো।
অঁ'
বনাবা কবা লাগিব।
অঁ' ক'বা নালগে ৰ এই অঁ'।
উম'
কিবা চাগে বক পাই ধৰছি নিশ্চয়।
দকপা ধৰচি হপাও কিবা।
অঁ' মানে মোৰ অলপ সন্দেহ হৈছি-
উম'
অঁ'
অঁ' আজি হেঁনতৰ কথা সুদিছিলে জেঠি মাহঁতৰ আমাৰ আৰু ঘৰত।
কি হৈছে?
কঁঠাল দিছে কঁঠাল।
কক কঁঠাল দিছে।
উম'
কোনে পাৰছিল?
জেঠী মায়ে পাৰছিল সে তিতে সিহঁতিত উঠি পেলাই জখলাত উঠি পেলাই। কেটামান।
হুন নিজে পাৰছি।
অ' পাৰা মানুহ নাই বোলে সেইকাৰণে আৰু দুটা দিছে সৰু সৰু।
অঁ' সেই অও সেই পকা না কেচা?
কেঁচা।
পকা নাই।
পকা নাই পকবো দুদিনমান গেলি।
অ'। আমাৰো কল চল থাকিলে দিবা লাগে।
অ' নেলাগে মাই বেয়া হৈ গেছি।
অ'। ঠিকে আছে দে
দুপৰীয়া কলপাত পিঠা বনাইছিল মাই অ'। থোৱাই থাকিল খাৱাই নহ'ল চাহৰ লগত।
খাব কলপাত পিঠা বনাইছিল নেকি আজি।
অ'।
অ', অ' মোৰ কাৰণে নথলা।
থৈছি দুখন চাইদি খাৱাই নহ'ল ৰ আমিও।
অ। খাবা লাগে এনে ফেলেনি জোৱাতকে।
অ' বৰ ভাল নাপাওঁ এই কল।
মাইকা ছাগালটোক দিব লাগছিল কিয়া নিদিলি।
অ তোৰ ভাগৰ একপিচ এক এখান খায়ে পেলাইচি ৰহ থৈ দেওঁতে।
অ মোৰ ভাগৰখান মাইকা চাগালটোই খাইছিয়ে।
অ শুই থাকোংতে দিপ্ৰা।
অ ঠিকে আছে দে।
ফেলে ফেলে।
অ'।
তাৰ মানে কলপাতত ঢাকা নাছিল না।
অ'।
এনে হেৰি ঢাকান মাৰি থোৱা আছিল আম আৰু দুখান কলপাতত থোৱা আছিল সেইকাৰণে সেই দুখন খাবা নাপালাক।
অ ঢাকান মাৰা থাকাৰ কাৰণে মানে সেই দুখন খাবা নাপালাক। আৰু মোৰ ভাগৰ খান থোৱাখন খাই গৈছি।
অ।
অ অ।
হ হে সেখান খাই পেলাইছি তোৰখান।
খেদবা লাগছিল মাইকা চাগালটো লাঠিডাল দেখালি দাওৰি থাকেতো।
গটাই হেৰি নহয় সঁচাকে এই দৰ্জাখনত পেলাইছি গোটাই টোপনি মাৰিবা নাপ। পালো আজি মই ছাগালটোত ধৰি।
হয় নেকি।
উম।
উম ন। ঠিকেই আছে দে উমহ।
অ, ও তই কালি বৌ থেত তাকে গেছলি নে কি।
অ।
অ কেয়া গেছিলি।
এনেই গেলো একবাৰ বহুত দিন যাৱা নাই এনে এনকে গেলো। এই পিনে মায়েকৰ খবৰ চবৰ ললোঁ মানে এনেই এনকে চাহ তাহ খাই গুছি আহিলোঁ।
ঠিকে আছে দে ওঅ‌ স্কুটিখণনৰ ভিনদেউৰ অ আ ইখানত্তো সেই কল্লাক উঠেছি দেখোন কিবাহে
ক'ত
খামচাইছে গাড়ীখনত স্কুটিৰ অ হেৰি চিটটোত
উম গম নাপাওঁ
উম
সেইকাৰণে এই তহন্ধে ভাত চাত বনাবা লাগে আৰু বহুতে দেৰি আ
অ বনাওঁ আৰু ৰ
অ দে তে হ'ব দে
দে হ'ব দে
অ
উম